হেল্ল'
হেল্ল'
হেল্ল' অ মোৰ মাতটো শুনা পাইছানে আপুনি
হয় হেল্ল'
অ শুন মই আপোনাৰ মাতটো ঠি শু পাইছো পাইছো আপোনাৰ মাতটো মোৰ মাত টো শুনি পাইছে নে আপুনি অ আপুনি আপুনি বিজি হৈ আছে নিকি
নাই নাই মই বিজি নাই মই এ এনেই অকন বহি আছিলো মানে এ এতিয়া আপোনাৰ ফোনটো আহিছে
অ হয় আপ ভাল ভাল ভাল আপোনালোকৰ ভালনে
হয় হয় ভালে ভালে আপোনাৰ মাহঁতৰ ভাল নে
ভাল ভাল আপোনালোকৰ
অ ভালে ভালে
মই আপোনাৰ লগত আপোনাৰ লগত এটা কাৰণে আছো ছো এনে মই আ আপুনি কি কৰিছে
হয়
আপুনি আপুনি কি কৰিছে হেল্ল' মোৰ মাতটো শুনা পাইছে নে
হয় হয় পাইছো পাইছো
অ আপোনাৰ লগত মই এটা এটা বিষয়ত কথা পাতিম বুলি ভাবিছিলো
হয় কওক
সেই বিষয়টো সে সেই বিষয়টো হ'ল প্লাষ্টিক
হয় প্লাষ্টিক হয় হয় কওক
অ পাতিব পাৰিম নে সেই বিষয়ৰ লগ
হয়, পাৰিব পাৰিব। মই কৈছোঁ।
উম।
হয়। প্লাষ্টিক আমি মুক্তকে ৰাখিব লাগে হয়। ৰাইট
উম। প্লাষ্টিক হেল্ল হেল্ল' হেল্ল'? হেল্ল'?
হয়, কওঁক।
প্লাষ্টিক আমি প্লাষ্টিক বৰ্জন কৰিব লাগে, প্লাষ্টিকে আমাক বহুতো মাটি প্ৰদূ্ষন কৰে। বা প্লাষ্টিক জ্বলাই দিলে আম, আমাৰ বায়ু প্ৰদূৰষণ হয়, সেই বায়ু প্ৰদূষণৰ বায়ু প্ৰদূ প্ৰদূষণৰ লগতে আমাৰ স্বাস্থ্যৰো হানিকাৰক। সেইকাৰণে আমি, প্লাষ্টিকটো বহু অতি, অতি প কমকৈ অ অতি কমকৈ নহয়, একেবাৰে বৰ্জনে কৰিব কৰিব লাগে। প্লাষ্টিকৰ সলনি আমি কাগজ ব্যৱহাৰ কৰি ল'ব লাগে। কাগজ ব্যৱহাৰ কৰিলে কি হয় আমাৰ,
হয়।
কোনো ধৰণৰ প্ৰদূষণ নহয়, প্লাষ্টিক জ্বলাই দিলেই প্ৰদূষণ হয়। প্লাষ্টিক মাটিত পেলাই দিলে প্ৰদূষণ হয়, নানা ধৰণৰ নানা, ধৰণে নানা বিধে নানা বিধে প্ৰদূষণ হয়, এই প্ৰদূষণৰ আমি ৰোধ, কেনে ধৰণে কৰিব পাৰিম, সেই বিষয় লৈ মই আপোনাৰ লগত বৰ্তমান কথা পাতিম বুলি ভাবিছিলো। এই কথাৰ পাতিব নি আপোনাৰ লগত? সেই সময়কণ মোক দিব পাৰিব নেকি আপুনি?
হয়, হয়। পাৰিম, পাৰিম। এ, আপুনি যে, ক'লে প্লাষ্টিক আমি ব্যৱহাৰ কৰিব নালাগে বা কাগজ ব্যৱহাৰ কৰিব লাগে। হয়, আপুনি মানে ঠিক ঠিক কথাই কাগজ বুলি নহয় মানে কি প্লা,
হয়।
প্লাষ্টিকটো কিন্তু, এতিয়া কম পৰিমাণে ব্যৱহাৰ কৰিব লাগিব। মানে এতিয়া কি হৈছে? প্লাষ্টিক সমূহ মানে এতিয়া, বহুতো মানে, কোম্পানীয়ে এতিয়া নিৰ্মান কৰিলে প্লাষ্টিকসমূহ, সেইকাৰণে এতিয়া মানে কি হৈছে। প্লাষ্টিকসমূহ মানে আমি বাদ দিলেও নহ'ব। বা সিহঁতে এতিয়া সেই কোম্পানীটো মানে, এতিয়া বহুত লষ্ট হৈ যাব বা কিবা হ'ব। মানে এতিয়া, উম, প্লা প্লাষ্টিক আমি। ব্যৱহাৰ একদম কমকে কৰিলে ভাল হ'ব। মানে, এতিয়া প্লাষ্টিকটো ব্যৱহাৰ কৰা, একবাৰে মানে অনুপযোগ। মানে প্লাষ্টিক কৰ ব্যৱহাৰ কৰিব। দেখা যায় যে, আমি প্লাষ্টিকৰ এই উম জুইত মানে, জুই ধৰোঁ, তেতিয়া তাৰপৰা ক'লা ধোৱা ওলায়। সেই ক'লা ধোৱাটো মানে বায়ুমণ্ডলত। কাৰণে একদম ভাল নহয়, আৰু
বায়ুমণ্ডল বাদ দিয়ক। আমাৰ মানুহৰ হাৰ্ডৰ কাৰণে, ব হাৰ্ডৰ কাৰণে, হাৰ্ডৰ কাৰণে বিপদ।
হয়। প্লাষ্টিক হাৰ্টৰ কাৰনে বেয়া হয়। এতিয়া মানে আমি যেতিয়া প্লাষ্টিক, পুতিও থও, আমি যদি ই তেতিয়া সেই পুতি থোৱা প্লাষ্টিক খিনি মানে ভাল নহ'ব। আপুনি কি বুলি ভাবে?
মই সেই বিষয়ত এটাই মান মাতিব পা পা বিচাৰোঁ যে, প্লাষ্টিক আমাৰ মানুহৰ, জীৱনত প্ৰয়োজনো হয়। আৰু প্ৰয়োজনতকে আমি অধিক ধ, অধিক ধৰণে প্লাষ্টিক। প্লাষ্টিক, আমি অধিক ধৰণে প্লাষ্টিক ব্যৱহাৰ কৰোঁ, আমি সেই, আমি সেই সেই অধিক ধৰণে, আমি যিমানটো প্লাষ্টিক, মানুহে ব্যয়ৱহাৰ কৰিব লাগে, তাতকে আমাৰ-আমাৰ মানুহে কি কৰে, তাতকে দুগুণ বব্যৱহাৰ কৰে, সেই দুগু গুণ ব্যৱহাৰ কৰি দুগুণ ব্যৱহাৰ কৰাতকে তাতকে, কমাই কমাই কৰিব লাগে, কাৰণ আমাৰ প্লাষ্টিক মাটি প্ৰদূষণ আমাৰ জুই জ্বলাই দিলে আমাৰ হাৰ্টৰ কাৰণে বিপদ। আমি হাৰ্টৰ প্ৰব্লেম হ'ব, সেই- সেই কথা চিন্তা নকৰে। আমাৰ মানুহে কি হয়, প্লাষ্টিকটো অতি-অতিকৈ অতিপাত ব্যৱহাৰ কৰে, সেই প্লাষ্টিক আমি মুক্ত কৰিব লাগে। প্লাষ্টিক আমাৰ দেহৰ ক্ষতি কৰে, বায়ুৰ ক্ষতি কৰে, সেই আজি, আজিকালি আকৌ, আজিকালি আহিছে নতুনকৈ সেই ডাষ্টতবিন, সেই ডাষ্টতবিনত আপোন ডাষ্টবিনত আমি
হয়।
যিখিনি আমাৰ ঘৰত প্লাষ্টিক ওলাই, সেই প্লাষ্টিক খিনি আমি ডাষ্টতবিনত দিব লাগে। সেই ডাষ্টবিনত দিয়াৰ লগে-লগে আমাৰ সেই প্লাষ্টিক খিনি ৰিফাইনৰি কৰি আমাক নতুন ৰূপত প্লাষ্টিকখিনি আকৌ দিব। সেইকাৰণে আমি সেই ডাষ্টতবিনত আমি প্লাষ্টিকটোও দিব লাগে।
হয়।
হয়।
এতিয়া মানে আপুনি ক'লে ডাষ্টবিন আহি
হয়।
কিন্তু ডাষ্টবিনটো এতিয়া প্লাষ্টিকৰ ওলাইছে, মানে আগতে মানে বাঁহৰ দি সেই আগৰ দিনৰ মানে মানুহে বাঁহে তৈয়াৰ কৰি ডাষ্টবিন তৈয়াৰ কৰি
হয়, হয়, হয়, হয়। হয়, হয়, নেটৱৰ্ক পোৱা নাই। হয়। হয়, আপোনাৰ মাতটো ভালদৰে অহা নাই। হয়। হয়। অ, হয়। হয়। হয়। হয়। হয়। হয়, হয়। হয়। হয়। হয়। হয়, হয়। হয়, সেই লক্ষ্য, লক্ষ্যটো মই কৰো। কিন্তু মই যিমান পাৰো, প্লাষ্টিক মুক্ত কৰো। প্লাষ্টিক মই ঘৰৰ কাৰণে ঘৰৰ কাৰণে এটি বাঁহৰ এটি ডাষ্টবিন সাজি লৈছো। সেই বাঁহৰ ডাষ্টবিনত, আপুনি কৈছিলে বাঁহৰ ডাষ্ট লৈছিলে বুলি। মই এতিয়া এতিয়া পৰা নহয়। মই বহুত দিনৰ পৰা মই সৰু মই কমেও মোৰ বেছি বয়স হোৱা নাই বাৰু মই কমেও এঘাৰ বছৰ টো মানৰ পৰা এঘ মই যেতিয়া মই এঘাৰ বছৰ হৈছিলে সেই তেতিয়াৰ পৰাই মই ডাষ্টবিন তৈয়াৰ কৰিলো। মই ডাষ্টবিন তৈয়াৰ কৰা, আমাৰ ককাই তৈয়াৰবিন কৰিছিলে। সেই ককাৰ আদৰ্শতে মই সেই ডাষ্টবিন তৈয়াৰ কৰিছো। সেই ককাৰ আদশ ককা সেই ককাৰ আদৰ্শ লৈয়ে মই সেই ডষ্টবিন প্ৰস্তুত কৰিছিলো। সেই প্ৰস্তুত সেই ডাষ্টবিনে প্ৰস্তুত কৰি আমি আজিলৈকে যেনেদৰে প্ৰস্তুত কৰিছিলো। আমি তেনেদৰে আজিলৈকে আমি সেই দা বিনতে জাব জেথৰ পেলাচো পেলাই আছো। সেই ডাষ্টবিনত যেতিয়া আমাৰ এখন গাড়ী আহে। সেই মই ডাষ্টবিনটো দি দিওঁ সেই ডাষ্টবিন টো মই যেতিয়া গাড়ীখন আহিছিলে মই তেতিয়া সুধিছিলো। সেই ডাষ্টবিনটো ক'ত যাব ভাইটিহত তেওঁ দাদাহঁত, মোক কৈছিলে যে এই ৰাষ্ট্ৰবিন্তু যাব কোম্পানীলে সেই কোম্পানীত কিয় যাব মই ক'লে যে এই ডাষ্টবিন খিনি গৈ আমাৰ তাত ৰেফাইনাৰী হ'ব। সেই ৰেফাইনাৰী হোৱাৰ কাৰণেহে মই সেই তাত দিলো। যদি ৰেফাইনেৰি নহয় মই গোটাই বস্তাত গোটাই গোটাই ই কবা কিবা কামত ব্যৱহাৰ কৰিলো হেতেন। কিন্তু যেতিয়া মোক ক'লে ৰিফাইনে হ মই তেতিয়া সেই তাত দি দিলো। হয়। হয়। হয় হয় হয়। হয়। হয় হয়, হয়। হয়। হয় হয়। হয়। হয়। হয়, হয় হয়। হয়, সেই সেই পলিথিনটো আমি ৰোধ কৰিব লাগে। হয় হয়, তে তাত, হয়। আমাৰ আমাৰ অসমতো বাঁহৰ অভাৱ হোৱা নাই। কিন্তু আমাৰ সেই অসমৰ ৰাইজে সেই কামটো কে তিয়াও কৰিবলৈ নিবিচাৰে বাঁহেৰে কাপ বনাই কিবা কৰি সেই কামটো কেতিয়াও কৰিবলৈ নিবিচাৰে। লোকৰ পৰা ত্ৰয় কৰি কৰিব। কিন্তু বাঁহেৰে কিবা কৰি বোৰে নিজে দেশত নিজৰ বস্তুকে উপাৰ্জন কৰো। সেইটোও নিবিচাৰে কিন্তু জাপানৰ মানুহে নিজে বস্তু নিজৰ জেগাতে বিক্ৰী কৰিছে। হয়। হয়। হয়। হয়। হয়। আজিলৈ ইমানতে সামৰণি মাৰিছো ধন্যবাদ মোৰ লগত আপুনি এইকন সময় দিয়াৰ বাবে।